হেল্ল'! অ অ নমস্কাৰ জনালোঁ আপোনাক আ
বৰ্তমান আপোনাৰ লগত মই এহ এটা বিষয় লৈ কথা পাতিম বুলি আহ ফোন কৰিলো, আপুনি টাইম আছে ন বাৰু?
হয়, হয় হয় সময় দিব পাৰিম।
অ হয় আহ এতিয়া আপোনাৰ ভাত খোৱা হ'ল?
হয় হৈ গ'ল এইমাত্ৰ হৈ গ'ল এই আৱত বৰ্তমান আজি বতৰ বহুত তেনেকুৱা ডাৱৰীয়া হয় তাৰকাৰণে আজি বহুত ভাল বহি আছে।
অ', বতৰটো এইকেইদিন অলপ ভাল নহয়েই। অলপ এনেকুৱাই চলি আছে এতিয়া বৰ্তমান এ এতিয়া যিবোৰ আমাৰ আহ আমাৰ গাভৰু ছোৱালী, লৰাৰ ক্ষেত্ৰত এ অল - অলপমান আলোচনা কৰিম।
অঁ হ'ব দে দে।
আ যিহেতু দিগত এতিয়া যায় আছে ন মানুহবোৰ মানে এ কিছু বৈয়া লাইনত, কিছুমান যায় আছে ভাল লাইনত। ত কিছুমান যায় আছে আৰু এইবোৰ কিয়ৰ দোষত হয় আৰু কাৰ কাৰণে হয়। এইবিলাক কথা অকমান আলোচনা কৰবা পাৰিম নেকি আপোনাৰ লগত?
অঁ পাৰিব দে পাৰিব দে?
হয় মোৰ মতে এইবোৰ গা - গাভৰু ছোৱালী এ বা ল'ৰা বয়া হোৱাত ত মেইন আহ কাৰণটো হ'ল মোৰ মতে সিহঁতৰ যি মাহ মা আৰু বাইপাক, এইয়া এইবোৰ কাৰণে মই হুৱাবলে ভাবো আৰু কাৰণ আহ নিজৰ যদি এ ষ্টেণ্ড থাকে, এটা ষ্ট্ৰংনেছ থাকে ন মাই বাপেকৰ তে তিয়াহ'লে নিজৰ ল'ৰা - ছোৱালী এনেকুৱা বয়া নহয় আৰু মোৰ ম কাৰণ ইয়াতে বহুত মানে সুবিধা দি লয় আৰু।
হয় হয় হয়।
অসুবিধাত দিয়াৰ কাৰণেটো এইবোৰ হয় আৰু মানে মোৰ হিচাপত আৰু বাকীবোৰতো এনেই হাৱাটোত তো এনেকুৱাই না এতিয়া এইটো যুগত চবে জেনজি জেনজি বুলি কোৱা হয় ন। এতিয়া জেনজিৰ মেইন মেইন উদ্দেশ্যটো মানুহবোৰ মানে এ ভালকে গ্ৰহণ কৰিব পৰা নাই আৰু বহুতে। আৰু মোৰ হিচাপত এ যদি নিজ এ যদি আপুনি এ এটা ছোৱালী বা ল'ৰাৰ ফাদাৰ হয় তেতিয়াহলে আপুনি নিজে ষ্ট্ৰং থাকিলে আপোনাৰ লৰা বা ছোৱালী বেয়া হ'ব নোৱাৰে আৰু আপুনি নিজে অলপ ষ্টেনড লৈ কিনে নিজে শাসন কৰিলে আপোনাৰ ল'ৰা বা ছোৱালী বেয়া হোৱাৰ চান্স নাথাকে মোৰ হিচাপত। আৰু এইবোৰ চান্স নিজৰ মা বা বাইপাকৰ কাৰণে চবে ল'ৰা ছোৱালী চাঞ্চ লয় আৰু, কিছুমান আহ দ দায়িত্বতটো মানে এ নিজৰ যি ল'ৰা বা ছোৱালী তাক এৰি দিয়ে আৰু কিছুমান ফাদাৰ - মাদাৰে। এইবোৰ মানে এইবোৰ কাৰণে মানে বহুতে মা - বাপাকক মানে মা - বাপাকক বোলে নাভাবে আৰু। নিজকে সৰৰ ডাঙৰ বৰে ভাবি লয় তাৰ পিছত যি লাগে তাকে দিব লাগে। যিবোৰ বস্তু ভাল লাগে তাক নিদিলে ঘৰত ধাম থুম হাল্লা কৰে। এইবোৰ হয় আৰু মানে এ নিজৰ মা - বাইপাকৰ কাৰণে হয় আৰু মৰিচ্ছাবোৰ। আৰু আমি যদি সমাজখন আগবাঢ়ি লৈ যাবা লাগে, তেতিয়াহলে এ লৰা ছোৱালীবোৰতো আহ নাজানে ন নিজৰ ফাদাৰ মাদাৰ চব ইহঁতৰ জ্ঞান দিব লাগিব, আৰু জ্ঞান নিদিলে পিছত ইয়াতে বয়া হৈ কিনে আমাৰ দেশখন আগবাঢ়ি নিয়াত ক্ষয় নকৰিব আৰু মানে।
হয়।
আগবাঢ়ি যোৱাটো, এতিয়া আপুনি কব অলপ। আপোনাৰ হিচাপত।
হয় নিশ্চয় আপুনি যিবোৰ কথা কৈ গ'ল আৰু
তেনেকুৱা ডেকা গাভৰুৰ সন্দৰ্ভত যিবোৰ কথা কৰিব লিব সত্য আৰু আমি দেখিয়ে আছো বৰ্তমান কাৰণ বৰ্তমানত ইউথ বিলাক জীৱনত বহুত জীৱনত মানে তেনেকুৱা কিছুমান কাম কাজ বিলাক আমি দেখিবলৈ পাওঁ সিহঁতৰ চৰিত্ৰ কথা বতৰা সিহঁতৰ সকলো এটিটিউড বিলাক আমি দেখিবলৈ পাওঁ যে কিছুমান সময়ত মানে কিছুমান গ্ৰহণযোগ্য বা
উম।
তেনেকুৱা অলপ অসৎ তেনেকুৱা চৰিত্ৰ বিলাক আমি দেখিবলৈ পাই। আৰু মই ভাবো এইবিলাক মানে প্ৰথমতে আমাৰ পৰিয়ালবিলাক মানে অলপ একজাম্পল হ'ব লাগিব বুলি মই ভাবো কাৰণ
হয়।
সেইবিলাক কিছুমান দায়িত্ব পিতৃ মাতৃ সকলৰ ওপৰতো আছে বুলি মই ভাবো কাৰণ কিছুমান বহুতো তেনেকুৱা ল'ৰা ছোৱালীবিলাক মানে পিতৃ মাতৃবিলাকৰ ভুলতো কিছুমানে তেনেকুৱা ভুল হৈ যোৱাটো আৰু ওপতে যোৱাটো আমি দেখিবলৈ পাই।
হয় এইটো হয়।
প্ৰেম কৰেও হয় - হয় না নো সকলোৰে তেওঁ পিতৃ মাতৃ হ'ল যেতিয়া নিজৰ সন্তানৰ ওপৰত তেনেকুৱা প্ৰেমটো থাকিবই। কাৰণ নিজৰে সন্তান হয়, তথাপিও কিছুমান প্ৰেম মানে সিহঁতক অহংকাৰ মানে হৈ যোৱাত বেছিকৈ মানে সহায় কৰে, ছাপৰ্ট কৰে বুলি মই
হয় এইটো ৰাইট মই এইটো কথাই কবলৈ খুজিছিলো আপুনি
হয় - হয়। কিছুমান পিতৃ মাতৃবিলাকৰ প্ৰেম মানে সন্তানবিলাকৰ ওপৰত এনেকুৱা দেখে যে সন্তান বিলাকে যি খোজে যি বিচাৰে প্ৰতিটো ক্ষত ৰ ইচ্ছাটো মানে প্ৰেম আছ বুলি প্ৰেম কৰো বলাই কৰো বুলি মানে সকলোকে পূৰণ কৰি যায়।
অ, হয়।
সকলোকে পূৰণ কৰি যায় মানে। আজি দছ টকা লাগে ক'ব আজি দছ টকা দিব। মানে মোক আজি আমুক কাপোৰ লাগে আমুক দিব। আজি এইটো ফোন লাগে ইটো দিব, আজি মোক বাইক লাগে তাক আ, মানে মাটি চাটি বিক্ৰী কৰি হলেও দিব। মানে সিহঁতৰ সকলো হয় - হয় - হয়।
উম,
সিহঁতৰ সকলো বিচৰাখিনি মানে একফালৰ পৰাই মানে পিতৃ - মাতৃয়ে পূৰণ কৰে কাৰণ বহুত প্ৰেম থকাৰ কাৰণে। মই ভাবো কিছুমান প্ৰেমটো মানে আউটৱৰ্ড হ'ব নালাগে আৰু। হয়নে নহয়?
হয় - হয়।
মানে আউটৱড হ'ব নালাগে মানে অন্তৰৰ পৰা হ'ব লাগে হৃদয় পৰা প্ৰেম হ'ব লাগে আৰু কাৰণ সিহঁতক যদি অকল যদি বিচৰা মতে দি থাকিব - দি থাকিব সিহঁতে মানে সময়ত তেনেকুৱা হৈ যায় যে কষ্টতটো কি কিছুমান বস্তুৰ মূল্য মানে- সিহঁতে নুবুজা হৈ যায়।
হয় অ, হয় নোবুজা হৈ যায় হয়।
কিছুমান বস্তুৰ মূল্য সিহঁতে বুজি নোপোৱা হৈ যায়। আৰু সিহঁতে মানে প্ৰেমৰ অৰ্থটো মানে বুজি নোপোৱা হৈ যায়।
হয়।
সেইবাবে মানে ইয়াৰ কাৰণতো বহুতো তেনেকুৱা ল'ৰা ছোৱালী বিলাক ডেকা ডিক্ৰী বিলাক নষ্ট হৈ গৈছে কাৰণ সিহঁতে ল ডাঙৰ দীঘল হৈ যোৱাৰ লগতে মানে কষ্টতো সহন কৰিব নোৱাৰে। আৰু অভাৱ বিলাক মানে সিহঁতে সহন কৰিব নোৱাৰা তেনেকুৱা হৈ যায়।
হয় এইটো হয়।
মই ভাবো কিছুমান দুখ বিলাক মানে পিতৃ- মাতৃৰ ওপৰতো থাকে আৰু কিছুমানটো মানে সন্তান বিলাকৰ ওপৰততো থাকে মানে অবাধ্য হোৱাৰ কাৰণে সিহঁতে নিজ যে মানে নিজৰ পথত কিব মানে উজতি খায়। অ, মই ইমানকে আপোনাৰ লগত ক'লো আৰু আপনি কিবা ক'ব পাৰিব নেকি আমাৰ সময়টো আৰু অলপ আছে?
অ, হয় মই কম বাৰু আহ আপনি যেনেকুৱা কলাত পিতৃ- মাতৃৰ মানে ভুল থাকে নহ ভুল থাক এ থাকিয়ে আপুনি যেনকে কৈছে ভুলটো থাক ইহতৰে বেছি ভাগ ভুল বুলি ময়ো ভাবো। কাৰণ ইয়াতে মানে নিজৰ লৰা -ছোৱালীক মানে আহ মানে দায়িত্বটো দিলৈ আৰু ন, বিশেষকৈ আমাৰ কমিউনিটি নিটি মানুহ বিশেষকৈ আমাৰ কমিউনিটি মানুহ যে আমাৰ বাবে জানে আমে - আমাৰ বাবে বা কি কয় মানে এনেকুৱা কৈ খিনি মানে ওপৰত উঠাই লয় আৰু নিজৰ ল'ৰা ছোৱালীক। তাৰপিছত ইয়াতেও মানে আহ পিছত মানে ইয়াতেও মানে মাথাটো মানে দাঙা হৈ গেল ন, মোৰ মতে চলে। এইবোৰ মানে এ যিহেতু অ, আপনিয়ে যিহেতু মই ধৰি ল'লো আপুনি ফাদাৰ হ'ল এটা ল'ৰাৰ আপুনি ফাদাৰ হ'ল আপোনাৰ বয়স হ'ল চল্লিশ বছৰ চল্লিশ বছৰৰ পিছতে যদি আপুনি দায়িত্বটো আপোনাৰ নিজৰ পোতাকত দে তে কি হব আপনি দায়িত্বটো লবই আপনি দায়িত্বটো চল্লিছ ত ' ওচৰত এৰি দিয়া দায়িত্ব কিবা নহয় না। আপনি দায়িত্বটো ফুল লব লাগিব আপনাৰ ল'ৰা চল্লিশ বছৰ হোৱা লগি আপনি দায়িত্বটো ল'বাই লাগব বা চল্লিছ নহয় পঞ্চাশ বছৰলৈকি আপনি ধৰ নিজৰ ল'ৰাৰ দায়িত্বটো ল'বই লাগিব আপনি যদি এৰি দিবা লাগে নিজৰ ল'ৰাক এইবোৰ কাৰণে বহুত মানে ল'ৰা- ছোৱালী মানে বয়া হৈ যায় আৰু। দায়িত্বটো মানে নিজৰ ল'ৰা- ছোৱালী ডাঙাৰে নহয়। তাতেমানে দায়িত্বটো দি লয় আৰু মানে ফাডাৰ, মাডাৰে মানে দি লৈ- দি লৈ মানে নিজৰ ল'ৰা -ছোৱালীকে বয়াই কৰা হয় আৰু ন'। মানে ভাবে ইয়াতেও ভাবে ভাল হব মানে দায়িত্বটো দিলি। ঘৰখান ভালকে চলাব বুলি ভাবে আৰু মানে। মানে ই বয়সে হোৱা নাই য'ত বয়স হ'লে বেলেগ কথা বয়স হলি বয় -বয়স হলি দিবা পাৰে কিন্তু বয়স নোহোৱাতে মানে আমাৰ কমিউনিটি মানে মানে ডাইৰেক্ট ঠেলি দিয়ে আৰু নিজৰ ল'ৰা- ছোৱালীক। এইবোৰ কাৰণে মানে বহুত বেয়া হৈ যোৱাটো মই দেখিবলৈ পাইছোঁ। আৰু বিশেষকৈ আমাৰ মানুহ মানে অকমান বয়স হলিয়ে এ মানে ঘৰত বহি থাকা ঘৰত বহি খাৱা এনেকুৱা কৰে আৰু কিন্তু কিছুমান আহ, বেলেগ কমিউনিটিৰ মানুহটো মই দেখিবলৈ পাওঁ। ইয়াতে মানে নিজে নিজে একদম বুঢ়া হোৱাত লগি নিজৰ খৰচ। খৰ দায়িত্ব ফুল দায়িত্ব লৈ মানে ঘৰ খ চলাই আৰু এ। কেতিয়াও নিজৰ। এ ল'ৰা ছোৱালীক মানে নিজে থাক লগে এৰি নিদিয়ে আৰু। এইটো হ'ল মানে বেলেগ কমিউনিটিৰ কিন্তু আমাৰ কমিউনিটিৰ এইবোৰ মানে মই দেখিবলৈ নাপ কওঁ আৰু এ নিজে বুঢ়া নোহোৱাৰ আগতে মানে দায়িত্বটো ঠেলি দে ঠেলি দি কিনে লাষ্টত নিজে মানে এ এ কাৰো লগত মানে নিমিলে আৰু পুতাকে মানে পুতাকে বোৱাৰীয়ে ভাই বোৱাৰীয়ে মানে ইয়াক মানে খাতিৰ নকৰা এনেকুৱা। এনেকুৱা হৈ যায় আৰু মানে মই দেখাক। এ এইটো আমাৰ কমিউনিটিত আছে বাৰু। মান ঠিকে আ আপোনাৰ লগত কথা পাতি মোৰ ভাল লাগিল এতিয়াতো আমাৰ টাইমো হ'ল।
হয়, হয়, হয় মোৰো বহুত ভাল লাগিল কিছুমান-
হয়।
আপোনাৰ পৰা তেনেকুৱা অভিজ্ঞতা কৰাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ থাকিল।
হয় আপোনাকৰ ধন্যবাদ থাকিল তে ৰাখিলো তে।
হয়, হয় ধন্যবাদ।
উম।